হেল্ল'?
অ'! নমস্কাৰ।
নমস্কাৰ, নমস্কাৰ! কোৱা?
উম, কি খবৰ?
মোৰ ভালেই দিয়া, তোমাৰ?
মোৰো ভালে আছোঁ।
উম কি কৰি আছা এতিয়া?
এতিয়াতো, এনেই বহি আছোঁ। বুলি ভাবিছোঁ! ফোন এটা কৰোঁ। ভাত খাইছোঁ। ৰাতিপুৱা মানে, মৰ্ণিঙত খালোঁ।
উম!
এতিয়া খোৱা নাই। তুমি খালা?
মই মৰ্ণিঙৰো খোৱা নাই, এতিয়াৰো খোৱা নাই ৰ'বা! অলপ দেৰিকে খাম মানে, মোৰ ভোক লগা নাই আজি, ৰাতিপুৱা কে'ক খাইছিলোঁ। উম, উম।
কে'ক খালে হ'ব, কে'ক খালে?
অ'! নাই, কিয় বা মোৰ এতিয়া, ভোকে লগা নাই। অলপ পিছত, খাম আৰু ভোক লাগিলে।
অ'! তথাপিও খাব লাগে, ৰাতিপুৱা হ'লে। তিনি টাইম আমাৰ খাদ্য দৰকাৰ ন'!
সেয়া হয়।
উম, তুমি কি কৰি আছা এতিয়া? মানে, ষ্টাডি কৰি আছা নে, জব কৰি আছা?
মই মানে, মোৰ এইবাৰ, ডিগ্ৰী কমপ্লিট হৈছে। এতিয়া মই, উম, এতিয়া মই, কম্পিউটাৰ ক্লাছটো কৰি আছোঁ। কম্পিউটাৰ কোৰ্চ। তুমি কি কৰি আছা?
মোৰতো এতিয়া, মাষ্টাৰ্ছ কমপ্লিট হ'ল। মইয়ো বি এডৰ কাৰণে, মাথা মাৰিয়ে আছোঁ আৰু।
আচ্ছা! মেজৰ কিহত আছিলে, তোমাৰ? অ' অ'!
মোৰ মেজৰটো, লিটাৰেচাৰ চাবজেক্ট হয়, হিন্দীত আছিলে।
উম, উম।
মইয়ো আৰ্টচৰে ষ্টুডেন্ট হয়।
অ' অ'! মই কমাৰ্চৰ আছিলোঁ।
আচ্ছা, আচ্ছা!
উম, মাৰ্কেটিং মেনেজমেন্টত আছিলোঁ।
অ'! তেনেহ'লেতো, এতিয়া তুমি, একাউণ্টচৰ কিবা জব কৰিব পাৰিবা আৰু?
উম, সেইয়ে তাকেই, মাৰ্কেটিঙৰে নহ'লে, একাউন্টছৰে কিবা, আগতে কম্পিউটাৰ উম, আগতে কম্পিউটাৰ ক্লাছ, কোৰ্চ খিনি কৰি লওঁ কমপ্লিট।
অ'! এতিয়ানো কেইমাহ আছে, কম্পিউটাৰ কোৰ্চৰ?
এইটোতো, কোৰ্চটো বাৰ মাহৰ হয় ন' ত' মই কৈছোঁ কৈছোঁ! যে মই, অ'! বাৰ মাহৰ কোৰ্চটোত মানে, কি হয়! সপ্তাহত তিনিদিনকে ক্লাছ হয়।
ত মই কৈছোঁ মই ছয় মাহৰ ভিতৰতে মোক কমপ্লিট কৰাই দিব ছয় মাহৰটোত সপ্তাহত তিনি দিনৰ জাগাত মোক ছয় দিনকে ক্লাছ কৰাই আছে ত সেনেকে হলে বাৰ বাৰ মাহৰ জোগা ছয় মাহতে হৈ যাব বুলি কৈছে
অ', অ'।
মানে তাৰে আগতেও হৈ যাব পাৰেি বুলি কৈছে কিন্তু যোনটো চাৰ্টিফিকেটটো সেইটো ছয় মাহৰ ভিতৰত ছয়মাহ মান লাগেই বোলে এক বছৰটো আহিব হ'লেও
উম, উম সটোতো হয় ছয়মাহ লাগি যায়।
উম কি ক'লা?
ততটো ছয় মাহ লাগিবই।
উম, উম।
সেইটোত তোমাৰ বেচিক তেলি জি এছ টি চব থাকে ন।
উম, উম।
হয়। এতিয়াতো আৰু বহুত নতুন, নতুন কিবা ওলাইছে আৰু কম্পিউটাৰত।
উম, উম, উম এতিয়া আৰু বহুত কিবা কিবি ওলাইছে।
উম আমাৰ সময়ততো খালি টেলি, জি এছ টি। আৰু কিবা টেলি ইয়াৰ বি নাইন ন কিবা এটা আছিল অ এক্সেল সেইবিলাকো তোমাৰ বেছিকৰ হয়।
উম, উম সেইবিলাক বেছিকে
এতিয়াতো চাগে তুমি বেছিক কৰি আছা ন।
মোৰ বেছিক খিনি হল এতিয়া মোক তেলিখিনি ষ্টাৰট দিছে।
অ', ঠিকে আছে ভালকে কৰা ঘৰতো প্ৰেক্টিচ কৰিবা।
উম, তাকেই। তোমালোকৰ টাইমত তেলি ই আৰ পি টো আছিলে।
অ', টেলি ইয়ৰ পি নাইন যে বুলি কয় সেইটো আছিল।
অ', অ', অ', এতিয়া প্ৰাইমটো চাগে প্ৰাইম
উম, অ এতিয়া চেইঞ্জ হৈছে বহুত কিবা কিবি উম।
উম, উম
অ', আজি কি ল ৰান্ধিলা তুমিতো ৰান্ধা নাই চাগে মায়ে ৰান্ধিছে।
মানে মা দেৰ অলপ কাম আছিলে মা আৰু দেউতা ওলাই গৈছে কৰ'বাত ত' মইয়ে ৰান্ধিলো আজি অ', বইল দালি বনাইছিলোঁ। বইল দাল তাৰপিছত দালিৰ পকৰি এনেকুৱা তাতে পকী বনাই আকৌ আলু ভাজি অ' ডাঙৰ ডাঙৰকে আলু ভাজি তাতে পানী দি কেনে আলু আঞ্জা বনাইছোঁ তাত তাতেই পকৰী খিনি দি দিছোঁ। মানে এনেকে ঝোল নহয় আৰু ঝোল নহয় আৰু এনেই থূপথূপীয়াকে
অ'।
উম।
ঠিকে আছে গৰমত আৰু কি।
উম, তোমালোকৰ কি বনাইছিল আজি?
মইতো আজি খিচিৰি বনাইছোঁ। আজি শনিবাৰ হয় ন শনিবাৰে এনেও আমি খিচিৰি খাওঁ।
আচ্ছা, আচ্ছা।
উ মৰ্ণিংত ৰুটি আৰু আলু ভাজি বনাইছিলোঁ এতিয়া দুপৰাৰ কাৰণে খিচৰি বনালো।
অ', অ'।
আজি বতৰটো অকমান মেঘ মেঘ কৰিছে ন বৰষুণ দিব চাগে। এই কেইদিনৰ মানৰ কেইদিনমানৰ পৰা মই গুৱাহাটীৰ হয়, তুমি?
মইও গুৱাহাটীৰে।
গুৱাহাটীত ক'ত থাকা?
মই গুৱাহাটী গ গৰ চুক এই খিনি চিনি পোৱা নাই গৰ চুক
অ অ চিনি পাও গৰ চুক। মই ইয়া লখৰা জ্যোতি কুছি।
অ অ অ।
যতি কুছি অ অ। ওচৰা ওচৰা ওচৰিয়ে আছো দিয়া আমি। আহিবা কেতিয়াবা আহিলে ইয়াতে লগ পাম দিয়া।
উম হ'ব।
উম। কোন কোন আছে ফেমিলিত তোমাৰ?
মোৰ মোৰ ফেমিলি মা-দেউতা আৰু মোৰ ডাঙৰ বা এজনী আছে। তাই তাই তাইৰ মাষ্টাৰ্ছ কমপ্লিট হৈ গৈছে। যোৱা যোৱা বাৰ কম্পিলত হৈছে মাষ্টাৰ্ছ, তাই জব কৰি আছে এতিয়া। আৰু আৰু আমাৰ কুকুৰ আছে দুটা এ এজনী ছোৱালী আৰু এটা ল'ৰা, আৰু মি মেকুৰীও আছে মেকুৰী দু মেকুৰী দুটা দুজনীও ছোৱালীৱে। দুজনীও ছোৱালী, তাৰপিছত তাৰে তাৰে এজনী গাভিন হৈছে। অ পৰহি দিনা পৰি দিনা দু দুপোৰীয়া পোৱালি দিছে আকৌ তিনিটা।
বা নতুন মেম্বাৰ আহিছে আৰু মানে ঘৰত।
উম তাৰো তাৰোপৰি আমাৰ পাৰ আছে, আ মুৰ্গীও আছে, হাঁহও আছে।
ঠিকে আছে ভালে। মোৰো এটা আছে পেট উম।
আছে
মোৰো এটা পেট আছে, কুকুৰ আছে। ছোৱালী হয়।
আচ্ছা আচ্ছা।
আৰু মোৰ পৰিয়ালত মই আছো মোৰ হাজবেণ্ড আৰু মোৰ শহুৰ।
অ অ অ। আমাৰ মানে হাঁহটো কেনেকে আহিলে এ ৰাস হয় ন খৰা এনেকুৱা পাম সিবোৰত ত মানে উ ত দেউতা এনেকুৱা ফ্ৰেণ্ড বোৰৰ লগত গৈছিলে। ত এনেকুৱা ল ল এনেকুৱাত সেইটো যে খেলাতো যে থাকে, তে-তে-তেতিয়া মানে জিকিছিলে হাত মানে হাঁহ-হাঁহজনী উম মানে হ'ল কেইবছৰ মান হ'ল। হাঁহ-হাঁহ মাইকী নে মতাই মতা জী জিকিছিলে। তাৰ মানে ঘৰত আনিছিলে খাম বুলি তাতো মই আৰু ঘৰত হাল্লা লগাই দিছো, নাই খাব নালাগে মাৰিব নালাগে বুলি।
অ ঠিকে আছে পুহিছা মানে ন। ঠিকে আছে ভালে।
তাৰ পিছত অ তাৰ পিছত মতা-মতা আছিলে নে, তাৰ পিছত পিছনাখন আকৌ এটা মাইকী কি আনি নিদিছে।
থাকিব পৰাকে।
উম।
উম সনেকেই আৰু। আৰু পাৰতো বহুত আগৰ পৰাই আছে
ভালে হৈছে।
উম।
অ'।
উম। তোমাৰ কুকুৰটোৰ নাম কি হয়?
ব্ৰন।
অ' মই
মোৰ কুকুৰটোৰ নাম হয়, উম, পুচু।
পু্ুচু।
অ'।
অ' আমাৰ হল বহুত বছৰ হ'ল দেই, এনেকুৱা দহ দহ বাৰ বছৰ শৰ্মাৰ আগত এটা মেকুৰী আছিলে, ল'ৰা আছিলে মেকুৰীতটো, তাৰ নামত পুচু আছিলে।
অ'।
উম, ল'ৰা মেকুৰী আছিলে কিন্তু। আৰু, আমাৰ
হোৱা নাই।
অ' অ' কেই বছৰ হৈছে?
তাৰ দুইবছৰ হৈছে।
অ' অ' আমাৰো ন কুকুৰ আছে দুটা, ছোৱালী জনীৰ নাম মাইনা। এ তাই মানে দেখাত পুৰা কলা হয়, এনে ব্লেকি বুলি মাতো। আৰু বেছি মৰমত মাইনা বুলি মাতো, আৰু লৰা কুকুৰটোৰ নাম বাবু।
উম, উম।
ছোৱালীজনীৰ তিনি বছৰ হ'ব। হ'ব আৰু, এইবাৰ ছেপ্তেম্বৰ মানত তিনি বছৰ হ'বহ আৰু লৰাটোৰ দেৰ বছৰ মান হ'ল লৰাটোৰ।
অ'।
উম।
আমাৰতো তিনি বছৰ হ'ব এইটো নৱেম্বৰত।
অ' অ' আমাৰ মাইনাৰ লগত মানে বেছি সৰু ডাঙৰ নহয় আৰু, সিহঁত তিনি চাৰি মাহ মানেই আৰু।
অ' অ'।
উম।
বাকী বতৰটো এবাৰ ৰ'দ দিয়ে, এবাৰ বৰষুণ দিয়ে, এবাৰ আন্ধাৰ কৰি দিয়ে।
সেইটোতো গুৱাহাটীত বতৰতো এনেকুৱাই, কেতিয়াও মানে ভাল নাথাকে।
উম, উম। অলপ আগতে বৰষুণ দিলে কাপোৰ খিনি চপাই আনিলো, তাৰ পিছত আকৌ ৰ'দ দিছে, আকৌ মেলি দিছো এতিয়া আকৌ আন্ধাৰ কৰিব ধৰিছে।
মইতো দুবাৰ তিনিবাৰ মান ৰছীৰ পৰা নমালো কাপোৰ। আকৌ গৈ আকৌ দিছো, মেলি আহিছো, এতিয়া আকৌ বতৰটো এনেকা আছে ভাবি আছো, আকৌ নমাও নেকি কাপোৰ বিলাক, ঘৰত ততে মেলি দিম এতিয়া আৰু, উপায় নাই।
মই মইও আকৌ কাপোৰ খিনি চপাই আনিলো, এতিয়া মানে কাপোৰ খিনিও আজি বেছিকে ধুলো। বেডশ্বীট আৰু পিলোকভাৰ এইবোৰ এইবোৰো ধুই দিলো, এতিয়া মানে ম মেল ক জাগাও নাই, ইমান কাপোৰ হৈ গৈছে।
উম, মোৰতো দুইদিন তিনিদিনৰ পৰা পৰা চব জাপ, মানে চব কাপোৰবোৰ এনেই ৰখা আছে জপাই হোৱা নাই। ইমান কাপোৰ জমি আছে ন মানে কি কম আৰু আইৰন মাৰিব লাগে একো জাপিব লাগে ধুনীয়াাৰ কাম আছে। অকলে নোৱাৰো না আস্তে-আস্তে কৰি থাকো আৰু যেনেকে পাৰো।
অ, অকলে কষ্ট হয় আৰু ঘৰৰ কাম ইমান।
কষ্ট হয়, সেইটোয়ে ৰাতিপুৱা মৰ্ণিঙত কৰি দিয়ে মোৰ হাজবেন্ডে হেল্প কৰি দিয়ে কিন্তু বাকী আৰু দুপৰীয়াৰ কামটো তথাপিও অকলে হৈ যাও ন। আস্তে-আস্তে
উম, উম, ৰাতিপুৱা অলপ হেল্প কৰি দিলেও সহাৰি পাই যায় আৰু ন অলপ হ'লেও।
অ, সেইটোৱেতো।
উম,
মিলি পিতিয়ে কৰিব লাগে আৰু।
উম, উম, তেতিয়া কামো সহজ হৈ যায় জল্দিও হৈ যায়।
সেইটোৱেটো, অ, তুমি ভাত কেতিয়া খাবা?
মই খাম অলপ উম, অলপ পিছতকে খাম আৰু মানে অ, খাই লৈ আৰু কম্পিউটাৰ ক্লাছত যাম।
অহ, কেইটাৰ পৰা কম্পিউটাৰ ক্লাছ?
কম্পিউটাৰ ক্লাছ মানে হেৰী, অ চাৰিটা মানে মোৰ সদায় এটাৰ পৰা থাকে কিন্তু মই চাৰ আজি ফোন কৰ আজি এটাত নাযাও চাৰিটা মানত যাম মানে ঘৰত কোনো নাথাকিব। থাকিব ন আকৌ তেতিয়ালৈ মা মাহতে আহি পাব। উম,
সেইটোৱে ঠিকে আছে।
এ আমাৰ এইখিনি জেগাত মানে চুৰ বহুত হৈছে। ত ঘৰ খন এনেকে অ কলে এৰি থৈ যাব নোৱাৰি আৰু মানে ওচৰৰ মানুহ ঘৰৰ নাই সিহঁতে।